হেল্ল' হেল অ' কি কৰিছা?
এনেই আছো। তুমি?
ময়ো এনে আছি। খোৱা বোৱা কৰিলি নাই? মই এতিয়া বৰ্তমান পাছিঘাট আছো পাছিঘাটত।
অ', খোৱা বোৱা কৰিলো বাৰু।
অ' বাকী খবৰ ভালনে?
বাকী খবৰ ভালেই। তোমাৰ কেনেকুৱা?
মোৰো এনে এনেই চেম।
হয় নেকি?
অ' ঘৰত নে ক'ত?
উম, ঘৰতে আছো।
অ'।
অ
কিবা কৰি আছা নেকি?
ভাত একো কৰা নাই, এতিয়া এনেই শুই আছো।
অ'।
ভাত খালি নাই?
খালো বাৰু বৰ্তমান।
অ'।
উম, হোটেল এখনতে খাইছিলো আৰু। কেতিয়াবা আহিবি আকৌ আমাৰ ইয়ালে।
কেতিয়াবা যাম বাৰু, সময়টো মিলাই ল'ম তেতিয়া তাৰ পৰা যামগে।
অ'। আহি
পিছে অ' পিছে খেতি বাতি কৰিছ' নাই?
খেতি বাতিটো কৰা নাই বাৰু। মই বৰ্তমান পাছিঘাটত আছো ন'। বানপানীতো নকবি আৰু। এতিয়া পানীয়েই নাই।
পানী নাই নি?
দুদিন, এতিয়া নাই।
হয় নেকি?
উম। ঘৰত কোন কোন আছা?
ঘৰত অকলে আছো।
অ'। মা বাবাহঁতৰ কবৰ ভালনে?
খবৰ ভালেই। তোমাৰ কেনেকুৱা?
আমাৰো ভালে।
হয় নেকি?
অ'।
কোনে, কোনে হে?
মাৰ দেউতা ক'ত আছে এতিয়া?
হেল্ল'। কালি পাক একদাম গৈ আৰু হেল্ল'। আজিক কাল কলে নে চিৰিক আৰু উলাল
দাত
অ' কিবা খেত কেতিয়াবা ফুৰিব যাম আকৌ, হেল্ল'।
অ' ফুৰিব যাম বাৰু। এই ইয়ালে আহিবি। এনেই ঘূৰি ফুৰিমগে।
অ' বাৰু যাম বাৰু।
হয় নেকি?
উম।
এ, মাছ, মাছ চাছ খাব পাইছ নাই?
মাছ খাব পোৱা নাই, কিনি খাওঁ আৰু। এনেকে কতনো খাব পাম। তোমালোকৰ তাত পাইছে চাগে ন'?
মাছটো কেইটামান মানে খাবলৈ পাই আৰু।
অ' এতিয়া বানপানী কেনেকুৱা হৈ আছে তহঁতৰ?
বানপানী আমাৰ ইয়াত নাই, শুকান বালি।
শুকান বালি, এই আৰু।
হয়।
ৰোৱা মেলা কৰিছ নাই?
ৰোৱা মেলাতো কৰি আছো বৰ্তমান।
অ' কমপ্লিট হোৱা নাই, শেষ হোৱা নাই।
কমপ্লিট হোৱা নাই। পানী নাই যে।
অ'। উম।
উম পিছে ইয়ালে আহিবি
উম যাম বাৰু, উম।
এনেই।
উম চাইমত ঠাইমত কাব যাম বাৰ অ' চাইমত ঠাইমত কাব যাম বাৰু।
হয় নেকি?
অ' গাহৰি চাহৰি খাব পাইছে নাই?
অ' গাহৰি গৰমত খাব নালাগে।
অ' হয় নেকি?
অ'।
আমাৰ ইয়াত পায় বাৰু এনি টাইম পায়।
হয় নেকি আমাৰ ইয়াত নাপায় আকৌ ঘৰমত উম গাহৰি
অ' মই মানে মই মহ মাংস খোৱাম তোমাক
হয় নেকি?
উম।
অ' ঠিক আছে বাৰু মহ মাংস মই গ'লে মানে মানে কি কি ইমান আনি তবি।
উম। বাৰু আনি থম।
মহ মাংস খাই পোৱা নাই নহয় মই।
হয় নেকি মই খোৱাম নহয় টেনচন নলবি।
কেনেকুৱা বস্তুটো সোৱাদটো কেনেকুৱা টেষ্টিটো?
এ গাহৰি নিচিনাই বুলি ক'ব লাগে আৰু।
হয় নেকি?
উম। গাহৰি নিচিনাই আৰু। টান আছে অলপ সৰু সৰুকে কাটিব লাগে আৰু পিচটো। তেতিয়া টেষ্টিটো বেলেগ মানে বিলাহীৰ লগত বনাব লাগে, বিলাহী আলু।
অ' আগতীয়াকে বই বইল কৰিব লাগে চাগে।
অ' প্ৰথম ফাৰ্ষ্টত বইল কৰিব লাগে আৰু তাৰ পিছত বাজিব লাগে গাহৰি একে গাহৰি নিচিনাই বুলি ক'ব লাগে আৰু।
হয় নেকি?
কিন্তু টেষ্টিটো বেলেগ আৰু।
উম অলপ কোমল নহয় চাগে ন, অলপ টান চাগে।
অ' টানেই বাৰু।
উ কিবা? বিএৰ চিএৰ লগত খালে মানে নকবি আৰু এনেকে টেষ্টি লাগে। মই বনাব জানো নহয়।
অ'।
একদম বঢ়িয়াকে বনাই দিম, খাবা আৰু।
শুনিছা নাই?
বাৰু বনাব জানো যদি খাব যাম।
উম বৰিয়া কে বনাই থম এক কেৰাহি মান।
অ'।
উম, এনে বিয়া চিয়া পাতিলি নাই?
বিয়া চিয়া পাতিব লাগিব।
কেতিয়া?
কেতিয়া মানে অহা বছৰত ফাটিমগে আৰু।
অ', বিয়াত মাতিবি আকৌ আমাকো, খাবলৈ যাম।
অ', মাতিমগে বাৰু।
বিয়াকণ পাতি লওঁ আগতে।
অ', বাৰু মোৰ বিয়াতটো মাতিম বাৰু।
বিয়াকন ফাটিব লাগিব অলপ বয়সো হৈছে যে।
উম, এতিয়া গ এতিয়া পাছিঘাটত আছোঁ।
অ', পাছিগা পাছিঘাটৰ হাৱা কেনেকুৱা পাইছ ঐ গৰমত?
এনেকে বঢ়িয়া এ গৰমত অলপ গৰম আৰু এতিয়া ঠাণ্ডা হ'ব আৰু।
আজি ৰদ কেনেকুৱা পাইছ'?
আনিনি, নামচাই এইবিলাক যাম আকৌ এদিন।
যাব লাগিব, যাব লাগিব আৰু আজি গৰমটো কেনেকুৱা পাইছে?
গৰম নকবি আৰু তোমালোকৰ ঠাত?
গৰম বেছি হৈছে আজি কালি দুদিন মানে হল হৈছে আৰু।
অ',
মানুহ মৰি যাব এনেকে গৰম হলে মানে। হাঁ?
ৰুৱা মেলা কৰিয়ে আছনে এতিয়া?
এ এতিয়া কৰি আছো বৰ্তমান একদম ফটাৰ পৰা একদম আহিছোহে এতিয়া।
অ',
এনেই আৰাম লৈ আছোঁ পথাৰৰ পৰা আহি পিনি একদম পানী নাই মেচিন মাৰি আছোঁ।
অ',
অকলে আছ নে?
মই আৰু লগৰ দুটামান আছে আৰু।
হয় নেকি?
উম, কিবা ধেমাজিৰ হয় এইটো দুটাও। কিবা বৰদলনি এজন তাৰপিছত কিবা এ মৰিদলে এজন আছে মানে।
অ', অ', অ', ভাত কিহেৰে খালা?
ভাততো মই কিবা মৌ মাংসৰ লগত খালোঁ। ইয়াতে উম, এ মৌ মাংস এনি টাইম ওলাই থাকে।
অ', আমাৰ ইয়াত আকৌ ম মাংস নোলাই নহয় কেতিয়াবাহে ওলাই এমাহ দেৰমাহৰ এবাৰহে ওলায়।
অ', আমাৰ ইয়াত এনি ঠাইম বুলি ক'ব লাগে আৰু।
অ', আমাৰ ইয়াতো পালে মানে খাব ভাল, হাঁ?
অ', সেইকাৰণে কৈছিলোঁ মানে এদিন তোক খাবলৈ মাতিম বুলি।
যাম বাৰু কামলৈ যাম। সময়টো পাই লওঁ ৰোৱা মেলা শেষ কৰি ল'ম তাৰপিছত যাম।
অ', ময়ো যাম মানে তোমালোকৰ তাত এদিন।
অ', আহিবি আহিবি।
উম। অ'।
বৰষুণ দিলেহে যাব লাগিব গৰমত যাব নোৱাৰেও।
গাড়ী লৈ যাম নহয় মই টেনচন নলবি মোৰ গাড়ী এচি চেচি চব লগাই দিম।
কি হ'ব গাড়ীতো আজিকালি
তেলৰ কাৰণে মাথা মাৰিব নালাগে নহয় মই চব মেনেজ কৰি দিম নহয়।
এইটো কাৰণে মাথা নামাৰো তথাপি গৰমত বেছি গৰম হয় আকৌ।
অ', এইটো মানে। গৰমটো বেছি হৈছে দেই। গৰমটো বেছি হৈ গৈ আছে মানে। গৰমটো বেছি হৈ গৈ আছে মানে দিনক দিনে বাঢ়ি গৈ আছে।
অ'। বৰষুণ দিলে ভাল হয়। হয় আৰু। বৰষুণটো কেতিয়া
তোমালোক তোমালোকৰ তাত বেছিকে হৈছে ছাগে ন গৰমটো বেছি বেছিকে হৈছে চাগে ন? হেল্ল'
আমাৰ ইয়াত আৰু অলপ নদীৰ কিনাৰো আমাৰ ঘৰবিলাক।
অ', আমাৰ ইয়াত বেছিকে হৈছে চাগে কিন্তু। পাহাৰ এৰিয়াত ন বেছিকে হয় ছাগে।
অ'।
উম, উম।
আমাৰ ইয়াত বেছি গৰমটো হোৱা নাই। তথাপিও গৰম, চিজন গৰম হ'বই।
উম, হ'ব দে পাছত লগ পাম। মই ঘৰ যাব লাগে মানে।
অ'।
অ'। চা দহ মিনিট কি হেল্ল'। উম।